হেল্ল'
হেল্ল'।
হেল্ল' শুনা যোৱা নাই কিয়বা।
অ' হেল্ল'
অ', হেল্ল' কোনে কৈছে?
অ'অ'মই শুনি আছো দিয়ক।
অ শুনি আছে নেকি?
হেল্ল'।
হেল্ল' মই ফোন কৰিম কৰিম বুলি ভাবি আছিলোঁ।
অ', অ', অ', মই ভাবি আছিলো। মই অ' অ'অ' মই অলপ ব্যস্ত আছিলো। এতিয়ালৈ আছো তেপি আছো। অ
অ'আচ্ছা ঠিক আছে উম।
আহ ভালে আছে। কি কৈছে?
আপুনি কেইটাক ফোন কৰিলে?
অহ। মই তিনিটাক ফোন কৰি ৰব আৰু দুটামান কৰিলেহে শেষ হ'ব।
অ', অ', মোৰ তিনিটা হ'ব তোৰ লগত। আছো উম।
ভালে আছে।
অ ভালে আছো। অম্বুবাচী মেলা চাব যাব নাজা নেকি?
অ'অ'মই যাম বুলি অ। অ যাম বুলি ভাবি আছিলো, ৰব ইয়াতে যোৱাই নহ'ব আৰু শেষ। শেষ হ'ল নহয় কালিক লৈকে।
অ', অ',।
অ', অ', দাদা গৈছিল ৰাতি তিনি। তেওঁলোক আহি পালে অ', অ', তোমা আপোন। অ এ এনে বহি আছো ইয়াতে। আপোনালোকৰ যোৱা নাই এতিয়া অম্বুবাচী মেলা চাব।
না মই যোৱা নাই ৰবা এইবাৰ। আহবাৰত গ'লে যাব লাগিব। ভালে থাকিলে, নমৰিলে যাব লাগিব, আহাবাৰত গ'লে।
অ'অ'ঘৰ পিনে ভালেই আছে?
উম, আছে ভালে। মই বিয়া এখন পাতিব লাগিছিল নহয় এটা ছোৱালী এটা চাই দিবাচোন। শুনচা।
অ', আমাৰ ইয়াত অ', আছে, আছে ইয়াত তে ছোৱালীয়ে পাবা ইয়াতে অ'।
মানে মাৰো বহুত কষ্
অ', অ, অ, এনেই অ', এনে কি কৰে পিছে আপুনি?
এই মই এনেই অলপ জব কৰি আছোঁ বাৰু।
অ', অ', চাকৰি কৰি ছে ন' অ', কোনটো এনেই ক'ত কিহৰ
এ ডিফেন্সত, ডিফেন্সত চাকৰি কৰি আছোঁ বৰ্তমান।
অ', অ', ভালেই দেখ' অ', অ'। ভালেই দিয়া অ' মই চাই দিম দিয়া, এনে কেনেকুৱা ছোৱালী লাগে বা অলপমান। পঢ়া-শুনা
অ' অলপ পঢ়া শুনা থাকিলে ভাল বাৰু। দেখাত ধুনীয়া নহ'লেও হ'ব, এনে পঢ়া অলপ পঢ়িবা লাগে আৰু দেখাত অলপ ভাল। হ'ব লাগে আৰু।
অ' অ' এনেই কেইজন অ' অ' এনেই কেইজন তোমালোকৰ তাতে মানুহ ঘৰৰ মানুহ।
উম, ঘৰৰ মানুহ তিনিজন। মই, মই মোৰ পাপা আৰু মই। ঘৰত মানে ছোৱালী নাই না, এনে ছোৱালী এজনীৰ প্ৰয়োজন আৰু মাকো মানে বোৱাৰী লগা হৈছে। হেল্ল'
অ' অ' অ' অ' হয় দিয়া, হয় দিয়া, লাগেতো। অ' মই আছে বাৰু। অ আছে বাৰু চাৰিজনীমান মুগৰে পিনে ৰামদেৱ দিগি।
অ ৰামদিয়াত দেশীৰ ছোৱালী বেছি ধুনীয়া জাগা মই শুনিছিলো মানে।
আছে, আছে, বেছিভাগ অ' অ' মানে কলেজৰ এইপিনে বেছি কাৰণে ভাল পোৱা থাকেই ন আজিকালি।
উম, হেইটো হয় বাৰু।
অ' এতিয়া আৰু চাই দিম চাই দি কিনে আৰু কালি ক গুচি গ'লে আৰু মোকেতো কবা।
নাই সেইটো বেলেগ কথা, সেইটো তোমাক কিয় ধৰিম মই।
অ' অ'। অ' অ' আহ এনে অ' এনে আহিবাচোন। আমাৰ এইপিনে।
উম যাম বাৰু এইবাৰ, ছোৱালী চাবই যাম বেলেগ চাব নগলেও।
অ' অ' আহিবা, আহিবা, মই চাৰিজনী ছোৱালীক সুধি থম। আমি যাম দিয়াত ফুৰিব তাহঁতৰ ঘৰত। অ, তোমাৰ এনে বয়স কিমান মান হ'ব এনে?
মোৰ এনে বয়স উম টুৱেণ্টি ফাইভ।
অ' অ' টুৱেণ্টি ফাইভ আহ ঠিকে আছে দিয়া বয়স তোমাৰ।
অ' মানে ঘৰটো মানে ঘৰটো মাই থাকে না মাৰো ঘৰত বহুত খৰছ।
অহ' অ' ছোৱালীজনীৰ অ' ছোৱালীজনী এনে একৈশ, বাইশ বছৰ মান হ'লে হ'ব।
উম হ'ব, হৈ যাব, চলি যাব।
অ অ মই চাই দিম দিয়া তোমাক ছোৱালী অ সেই কৰিবাচোন আহিবা আৰু আহ আহ আহা তাৰ আগদিনাই সি কৰিবা মোক এ ফোন কৰি জনাবা।
অ' প ফোন কৰি সে কৰিবা। তাৰ পিছে কামত যোৱা নাই আপুনি?
না আজি ছুটি লৈছো মানে। এইকেইদিন মোৰ মানে ভৰি বিহে আছে। সেইদিনা ডিউটি কৰি আহিলো উম ডিউটি কৰি আহি প ভৰি বিহে আছে মোৰ।
এনে ভাত পানী অ' এনেই ভাত পানী খালে?
আজি ভাত খোৱা নাই আজি ৰুটি খালো।
অ ৰুটি খালে ৰুটি চব্জি খালে তো অ' অ'
অ' তুমি কিবা খালা ন নাই পিছে?
ময়ে আম কাটি আছিলো আমে খালো ৰবা।
অ তে ময়ো খাব যাবা লাগিছিল।
অ আহিব মই আমখিনি থৈ দিম।
উম মোক নামাতিলা।
অ' এনে আপোনাৰ ঘৰ এনে কোনখিনি অ কোনখিনি বুলি ক'লে?
মোৰ ৰঙীয়া।
অহ' ৰঙীয়া অ' সেইপিনে দেখোন ছোৱালী পায় দেখোন। ধুনীয়া ধুনীয়া ছোৱালী ৰোমাণ্টিক দি কিনে।
মোৰ মানে ওচৰৰ ছোৱালী ইমান পচ
আহ আহ হৈ দিয়া হৈ দিয়া।
মানে অলপ দূৰত মানে অলপ দূৰত লাগে আৰু অলপ দূৰত। ইমানো দূৰত নহয় আৰু অলপ দূৰত লাগে আৰু। আৰু ইমান ওচৰৰতো ঘৰৰ ওচৰৰ ছোৱালী নালাগে ন মোক ইমান ভাল নহয় মানে।
অ' অ মই তোমাক এড্ৰেছটো দিম দিয়া আমাৰ ইয়াৰে তুমি আহি যাবা।
উম যাব লাগিব বাৰু।
এতিয়া পিছে দুপৰীয়া এনেই এ মায়ে বনাব আৰু ভাত। এই ভাটনি যে
মায়ে বনাব মাৰোঁ বহুত কষ্ট হয় সে মায়ে বনাব। পিছে তুমি কি কৰি আছা কিবা পঢ়ি আছা না কিবা বেলেগ কিবা।
নাই নাই নাই মানে মোৰ পঢ়া শেষ হ'ল ডিগ্ৰীটো এতিয়া কাম চামো বিচাৰি আছো। আহ একে কিবা কামতো ৰো
উম।
অ' তেনেকে আৰু অ' তেনেকে চলি আছো আৰু।
আপুনি এডি এৰি পৰীক্ষা দিব পাব চাগে।
অ' অ' মই তাৰে অ' তাৰ কাৰণেও পঢ়ি আছোঁ। এইতি কাৰণেও
এইবিলাকৰ প'ষ্ট খোলা দিছে আৰ। তাতে অনলাইনত কৰি থৈ দিবা এ ডি আৰ ই পৰীক্ষাটো দিব হ'ব। পালা নাপালা সেইটো পিছৰ কথা টাই এবাৰ কৰিব পাৰিব। চেষ্টা কৰিব হ'ব এবাৰ।
অ' অ তে তোমাৰ
উম বুজা নাই কি ক'লে।
ডিফেন্সৰ চাকৰিৰ কাৰণে
কিমান ইণ্টাৰভিউ দিছো সেইটোও কৈছা। নেটকতটো নাই নে কিনো কথাটো। আহ কিমান ইন্টাৰভিউ ছো সেইটো কৈছা নেকি? শুনি আছা হেল্ল'।
অ' অ' শুনি আছোঁ।
আহ কি কৰিছিলা।
তুমি।
এই নেটৰ্কতটো নাই নে কিনো এই কথাটো ফাচি- ফাচি মানে আহি আছে। উম- উম- উম ফাচি-ফাচি আহি আছে।
শুনি আছিলো।
অ' কওক, কওক এই বাৰু
হেল্ল'।
আহ কওক-কওক।
মানে আপুনি এই
মানে কেইবছৰ কৰিলো এইটো কথা সুধছে নেকি?
এনেকেই এইবাৰ ইণ্টাৰভিউ দিছিল আৰু চাকৰিটো পোৱাৰ কাৰণে
নহয়, দুবাৰ দিছিলোঁ, দুবাৰ দিওঁতে এবাৰত অ' মানে এবাৰ নাপালোঁ এবাৰ পায় গ'লোঁ।
অ' অ'।
দুবাৰ দিছিলো, এবাৰ পাই গলো এবাৰ নেপালো।
আ
এবাৰতো ন এনে যায়ে না এবাৰৰ এনেই গ'ল আৰু
অ' নি জানে আৰু এইবিলাক
জানে মানে তেনেকুৱাও ইমান নোজানো অলপ পঢ়িছো কষ্ট কৰিছো আৰু পাই গৈছো আৰু তেনেকুৱা আৰু মোৰ এনে, মোৰ এনে প্লেনিং। উম এইমাত্ৰ কথা বাৰ্তা কৈ পিনে আপুনি বাই কেনেকুৱা পাইছে, আপুনি যেন বাৰ সেইটো কথা।
অ' আপোনানে বহুত জনা জনে লাগেৰ দেখোন।
উম'। জানা যেন লাগে নেকি মই সিমান নাজানো আৰু
অ' মানে জনা বুজা ল'ৰা বিলাকে মানে চাকৰি পায় আৰু ডিফেন্সত।
উম' নাই অলপ পঢ়িছো কষ্ট কৰিছো আৰু পাই গলো আৰু তেনেকৈ প্ৰথমবাৰ বেয়া হ'ল, নেক্সট কৰো ট্ৰাই কৰিলোঁ মোৰ মানে ইণ্ডিয়ান আৰ্মিত যোৱা কথা আছিল মানে তাতে মানে মই নেপালোঁ, মানে মোৰ টুৱেণ্টি ইয়াৰ্ছতকৈ বেছি হৈ গ'ল বয়সটো। মানে সেইকাৰণে মই নেপালো মানে বিশ বছৰৰ ভিতৰত। আমি চাকৰিটো ল'ব লাগে আৰু মই তেতিয়া মানে সিমান কষ্ট কৰা নাছিলো তেতিয়া নাপালো মই বাইশ মানত পাই গৈছো।
একো নাই দিয়া য় আৰু অ' যিহেতু চা চাকৰি পালাই আৰু এতিয়া সোনকালে বিয়াখন পাতিলে আৰু তোমাৰ আৰু আৰু আকৌ সেই নাই আৰু
উম।
অ' বিয়াৰ পাতিল একো দেখা নাই।
উম'। সেইকাৰণে ছোৱালী উম, উম সেইকাৰণে মই ছোৱালী চাই আছো। বাৰু।
অ', -অ'
কিবা খালে নে নাই পিছে আপুনি?
অ' এই চাহ খাম ৰবা অলমান দেৰিকে অ' এনেই আৰু ক'তো ফুৰিব যোৱা নাই আৰু।
আজি এনেই বিশেষ সিমান ফুৰিব যোৱা নাই। অ' কালি ৰাতিলৈ অ' তিনিটা বজালৈকে এটা ছোৱালী লগত মেচেজ কৰি আছিল।
বেলেগ আৰু মই বিশেষ ফুৰিব যোৱা নাই আজি।
অ' অ' অ' ই না নাযবা নাযাবা আহ কোনে কেনেকুৱা মানে ক'ত ধৰিব নোৱাৰি নহয়।
উম।
অ', আজিকালি মানে বেছি ল'ৰাবিলাকেটো ফুচি যায়।
উম
উম
উপাই নাই আৰু ছোৱালীবিলাকে ফাচে দিয়ে আৰু ফাচি যায় আৰু এনেকে।
মই তোমাৰ কথা আৰু ক'ম দিয়া আমাৰ চাৰিজনমান ছোৱালী আছে ইয়াতে।
অঁ ক'বা ক'বা ভাল ছোৱালীক ক'বা বেয়া ছোৱালীক নক'বা
অ', তই পচন্দ কৰিব তুমি চাকৰি কৰাটো। অ', এটা পাম ত' ফটো কপি আৰু তোমাৰ এড্ৰেছটো মোক তুমি হোৱাটছএপত দি দিবা। মই ফটো কৰি তোমাক দেখাই দিম দিয়া।
হোৱাটছএপত দি দিম, এটো নম্বৰত দিলে হৈ যাব ন'। সেটো নাম্বাৰ এটা দি দিম উম, ঘৰ পিনে আছে আৰু চবেই। ঠিকে আছে, এইবাৰ ফুৰিব যাম বুলি ভাবিছোঁ আৰু।
অ', তোমালোকৰ গোটে পৰিয়ালটো লৈ আহিবা আৰু এইপিনে।
উম এইবাৰ ফুৰিব যাম বুলি ভাবিছো শ্বিলং যাম
অ'ব শ্বিলঙত যাবা। অ', অ', মই যায় পোৱা নাই আৰু বাৰু ইপিনে এট' গ'ল গ'লে ক'বা আৰু মোৰো কিছুমান লগৰ ছোৱালী আছে।
উম।
ঘৰ যাম দিয়ক এখন গাড়ীতে যাম।
এখন গাড়ী মানে আপুনি চাৰ চাৰকৰা কথা কৈছে চাগে আপুনি।
অ', অ', মানে আমাৰো চাৰি, আমাৰো চাৰিজন তোমালোকৰো তিনিজন, সাত জনমান মিলি।
নাই মানে সেনকে যোৱা মোৰ মানে প্লেনিং নাই।
অ', অ', অ', বাইকত
মোৰ মানে বাইকত যোৱাৰ প্লেনিং আছে।
অ', অ', অ', অ'। অ', হয় দিয়া হয় দিয়া আৰু ল'ৰা মানুহটো বাইকত যায়।
উম মানে আমাৰ ষ্টাফৰ লগত যোৱা কথা আছে আৰু
অ' অ'অ'।
সেই তেনেকুৱা আৰু। নাইে নিঠিমাই লগত নাযাওঁ এনেই আৰু আমাৰ ষ্টাফৰ লগত কেইটামান